হ'ল
শুনিছ অহ মোৰ অক এনে আছো তই
অ এ ময়ো এনেই আছিলো দে খবৰ এটা লঁও বোলো কি কৰি আছ
এ মই চকলেট অকন খাই আছিলো
উম তহঁতৰ ফালে হেৰি পথৰুৱা জেগা হয় মানে পথাৰৰ জেগা তাত এনেই মানুহে ফাৰ্ম চাৰ্ম খোলে নে
অ ইয়াত ফাৰ্ম তিনিখন মানে আছে প্ৰায় পথাৰত
অ মানে আমাৰ এফালে মানে চহৰৰ চহৰৰ জেগা ন টাউনৰ জেগা সেইটো কাৰণে জেগা নাই মানে নোৱাৰি সেইটো কাৰণে বোলো মই তোক সুধো ৰ অকস্মাত সেইকাৰণে সুধিলো
অ মানে এইফালে মানে গাঁৱলীয়া জেগাত পাৰি কিন্তু এটা কথাও আকৌ হয় যে মানুহে অকণমান ঘৰুৱা ওচৰ হলে মানে অসুবিধা পায়
অ অকমান পথাৰৰ জেগা নহলে বেচে যদি মোক জনাবিচোন কোনোবাই যদি বেচা বুলি শুন
অহ অকমান আঁতৰলে আছে দুখন আছে ধুনীয়াকে চলি আছে
ভাবিছো মানে ফাৰ্ম এখনকে খোলো
উম
ব'লা ফাম তাৰ পিছত মানে গৰু ছাগলী পুহো বুলি ক'লে হাঁহ পুহো বুলি ক'লে মানে অল
অ তই ব্ৰইলাৰ ফাৰ্ম খুলিলে ব্ৰইলাৰ ফাৰ্ম খোলাৰ পাছত মানে তই হাঁহ পাৰ হৰ কাৰণে তো চিন্তাই কৰিব নালাগে কাম প্ৰতি ৰোৱা জেগা ন আৰামছে খুলিব পৰা ছাগলী পুহি লৈ পেলাই ৰাতিপুৱা খুলি দিবি গধূলা ধুনীয়াকে নিজে সোমাবহি
অ সেইটোৱে মানে তাকে ভাবিছো এতিয়া আমাৰ এইফালে বোলো জেগা নাই মই বোলো তোক ফোন কৰিলেই পাম নেকি বোলো খবৰটো এইফালে জেগাও ভাল এ অলপ সৰহকে বোলো পালে পুখুৰী চুখুৰী বনাই দিম চাহো থাকিব হয়
উম
পঢ়িব পাৰিম বুলি ভাবিছো হেই কাৰণে বোলো সোধো মাটিৰ দামহে যি হৈছে আৰু উম
আৰু পুখুৰী চুখুৰী হলেতো মাছৰ কাৰণেতো ভালেই মাছ হাঁহ আৰামছে পুহিব পাৰি কোনো মানে বিপদ আপত তি নাই
অ সেইটোৱে সেইকাৰণে বোলো যিহে মাটিৰ দাম বাঢ়িছে বোলো চাওঁ বোলো এইফালেটো কিনা ভাবিবই নোৱাৰি সেয়ে বোলো তেনেকুৱা জেগাতে অলপ কমত পাই থওঁ যদি আজিৰ দিনতে হয় পাছলে আৰু দাম বাঢ়ি যাব হে এতিয়া কচোন বাকী
বাকী কি আৰু মই তাকে ফুৰিবলৈ যাম বুলিহে ভাবি আছো অলপমান ওলাই পেলাই এয়া হে হে উ প্ৰথমতে ভাবিছিলো অলপমান দূৰত যাম তাৰপিছত ভাবিলো নাই এনেকুৱা অৱস্থাত বোলো বেছি দূৰতোতো যাব নোৱাৰিম কষ্ট হ'ব দেচোন তাৰপিছত ভাবিলো বৰদোৱালৈকে বোলো এপাক বোলো অ যাওঁ নেকি
আহ পাৰি যাবলৈ কিন্তু দেই। বতৰতো বৰ্তমান ভালে হৈ আছে। কেইদিন।
অ, হয় দে সেইকাৰণে আৰু তাৰমানে আকৌ এইটোও ভাবিছো যে ফুৰিবলৈ যেনিবা গ'লো আকৌ দিনটো গৰু ছাগলী খিনি কোনে চাব দেচোন এতিয়া ঘৰত গৰু তিনিজনীকে আছে, এতিয়া গৰুকেইজনী চোৱাকে মানুহ এজ জনীও লাগে।
হয় দে আজিকালি মানুহ জনো পাবলৈ টানেই হৈছে কোনো কাৰো কৰিবই নিবিচাৰে কাম। কি কৰিবি আৰু সেই সেইটো কাৰণেই অসুবিধা। আমাৰো ইয়াত যেনিবা মানে টাউনৰ জেগা হ'লেও মানে অকমান পুহিছো আৰু হাঁহ, পাৰ কেইটামান। কিন্তু এতিয়া গৰু এজনী পোহো বুলি মনৰ আশা হিচাপত পঢ়িব নোৱাৰো জেগা কম। কাৰণ গৰু এজনীটো চৰাব লে কাৰণে পথাৰ এখন লাগিবই ইয়াত পথাৰ নাই, সেইয়াই অসুবিধা আৰু তাকে ভাবিছো ফাৰ্ম টাইপতে এখন ফুলো বোলো।
অ তেনেকে হলে ভাল তেতিয়া মানে সেই গৰু ছাগলীৰ লগত মানে ফাৰ্ম খনৰ লগতে তই গৰুও পুহিব পাৰিলি ধুনীয়াকে, তাৰপিছত ছাগলীও পুহিব পাৰিলি, অ তাৰপিছত ছাগলীও পুহিব পাৰিলি
অ, টাউনৰ ঘৰটোত কেতিয়াবা কাছিত আহিলো, গাঁৱৰ ঘৰটোত গৈ পেলাই সেইখিনি পুহি কৰি থাকি তেনেকে থাকিলো। সেইটোৱে ভাবিছো মানে মই, অণ পথৰুৱা জেগাত অলপ কিণা কথা।
অ তেনেকে পথৰুৱা জেগাত হলে ভাল মইও ভাল পাওঁ বাৰু। পথৰুৱা জেগা। অ মইয়ো মানে সেই উম, উম মানে মানুহজনৰ ঘৰত তাতো মানে কোনো একো সুবিধাই নাই
অ, অ সেইটো। টো, অসুবিধা হয়।
উম তাকে।
পিছে এতিয়া কেতিয়া যাবি বৰদোৱালে?
হে জুলাই মাহত যাও নেকি ভাইটিৰ মানে পৰীক্ষাও আছে। সেইটো কাৰনে। তাৰপাছত ত জুলাই ভাবিছো সি মানে এক দুই তাৰিখ মানে তাৰ সি গুৱাহাটীলৈ যাব তাৰ কিবা খেল এখন আছে। তাৰপিছত আহিলো পেলাই তাৰ পাছত মানে হেৰি যাম আৰু জুলাই দহ পোন্ধৰ তাৰিখ মানে মই তাকে তোক বোলো জনাও একেলগে যাম গোটেইখিনি দেই।
অ পাৰি দে একেলগে যাবলৈ। যাম নে নহ'লে মইয়ো যোৱাই নাই নহব। বৰডোৱালে বৰ ভাল ভাল প্ৰকল্প বনালে যে। চাত
সেইটো
জেঠাই যায় নেকি জেঠাইকো সুধিব পাৰি যদি ঘৰৰ মানুহৰ লগত যায় হয়। জেঠাইকো এনেকে যায় যদি বয়সীয়াল মানুহ হয় দেচোন কতনো অকলে যাব পাৰিব আৰু যাওঁক আৰু দে আমাৰ লগতে। সেয়াই বাকী এতিয়া খোৱা বোৱা কৰিলি?
খোৱা বোৱা শেষ কৰিলোৱে ভাত কেইটামান খালো ৰাতিপুৱাই। বোলো মাটি দালি দি ভাত কেইটামান বোলো এ মোৰ মানে অভ্যাস এটা বৰ বেয়া অ মই মানে খাম খাম কৰি ল পেলাই মানে ভাবিতে- ভাবোতে এটামান বাজি যায়। এ পিছতোতো কষ্ট কষ্ট পাওঁ দেচোন দেহটোও কষ্ট পায়।
উম হয় দে। মোৰ যে এটা বস্তু অ মোৰ এটা বস্তু বৰ খাবলৈ মন গৈ আছে।
কি বস্তু?
এই আমলি ঘাটৰ যে মম' খিনি সেয়া। খাইছনে আমলি ঘাটৰ ম'ম'?
অ খাইছো আকৌ ভাল লাগে।
উম তাকে সেই সোমবাৰে গুৱাহাটীত যোৱা কথা এটা ওলাইছে যাওঁতে তাকে বোলো আহোতে লৈয়ে আহিম ৰস খাবলৈ কাৰণে- তইয়ও খাও যদি জনাবি নহলে তুলিও লৈ আহিম বাটত- তাৰ পিছত লগ- কৰি দি দিম আৰু হয়।
অ দিবিচোন বৰ ভাল লাগে এই যে তই এদিন কৈছিলি যে মানুহ এইজন যে- আছিলে হয় বুঢ়া মানুহ নেকি সেই মানুহজনৰ হাতৰ খাই বৰ ভাল লাগে
অ মই সেইজৰে ভাল পাওঁ সেইজনে কিন্তু মেওনিজ নিদিয়ে হা সেইটোয়ে তেখেতৰ চিনাক্ত আৰু মানে বৰ ভাল লাগে মই যেতিয়াই যাওঁ তেখেতৰ তাতে খাওঁ মানে বৰ ধুনীয়া লাগে আৰু তেখেত বহুত-
কি মেয়নিজ দিয়ে নেকি-
দি নিদয়ে নিদিয়ে। তাতে মানে। এদিন আমি সুধিছিলো মেওনিজ দিয়ে নে বুলি এই আমাৰ ডাঙৰ বা যে এতিয়া হেৰি গৈছিল যে বৃন্দাবনলৈ কামাখ্যা ষ্টেচনত মই লগৰ জনীৰ লগত থবলৈ যাওঁতে তেতিয়া এবাৰ ৰখিছিলো। তেতিয়া সুধিছিলো আ। মেওনিজ নিদে নকি বোলো ফুৰা তেতিয়া কৈছিল তেখেতে মেওনিজটো যিহেতু শৰীৰৰ কাৰণে বেয়া মই বেয়া বস্তু কিয় খুৱাম বুলি দিম সেনেকে কৈছিলে তেখেতে ছাগলী মাংসৰ জোলহে দিয়ে ঠেঙৰ চুপটো যে ছাগলী ঠেঙৰ বনাই বহুতে টো হেৰি ব্ৰইলাৰো বনাই হয়
ব্ৰইলাৰ ছাগলী ঠেং মানে ব্ৰইলাৰটো খাই ইমান এটা ভাল নালাগে।
উম ছাগলী চেঙৰটো বেছি ভাল লাগে উম সেইটোৱে মই কিনিলে সেই মানুহজনৰ পৰা কিনো আৰু- কেতিয়াবা গলেও তাতে খাওঁ সেই জন্ম অ-
গ'লে আনিবিচোন মোক খাম-
অ হ'ব দে আনিম দে এই সেইদিনাখনো জন্মদিনৰ দিনাখনো তাতে গৈ বিলা ম'ম' খাই আহিছোগে বৰ ভাল লাগিলে খাই বেলেগত খাবলৈ মনেই নাযায় সেইখনত খালে ওচৰতটো আৰু কিমান কেইখন আছে
মোৰ মোৰ সেইখনলৈকে যাবলৈ মন যায়। কেতিয়াবা তই ন কেতিয়া যাম বুলি কলি
মই সোমবাৰে যাম।
তই গ'লে আহোতে কিন্তু আনিব একেবাৰে নাপাহৰিবি
আনিম দে আনিম দে মইও খাম নহয় ভাল লাগে খাই বৰ ভাল লাগে এ মানে ওচৰকেই সন্মান আছে কিন্তু সেইকেইখনতো সেইটো সোৱাদ নাই যিজন মানে খুৰাজনে বনোৱা খিনিত যিখিনি সোৱাদ
অ এবাৰ গৈছিলো নেকি তাত খাইছিলো মনত পৰিছে কিন্তু মানে এই পাপাই লগ আকৌ বৰ মানে উৎপাত কয় নহয় সেই কাৰণে মানে পাপাৰ লগত যাবলৈ বহুত মানে মোৰ মানে খং উঠে উম অ দে
বৰ ভাল লাগে খাই সেইখনৰ পৰা উম
যাম বাৰু এদিন তাত বহি খাবলৈও মন আছে
অ বহি খাইছো মই ভাল লাগে
অহ বহী খাবলৈও ইচ্ছা যায় দে উম।
হেৰি এই গ্ৰেভি ম'ম' টো খাই পাইছনেে
গেভি মম' কোনটো এইয়া হেৰিত যে দিয়ে যে নাজানো খাই পোৱা নাই
অ সেইটোয়ে এই লগৰজনে কৈছিল ঝল ম'ম' বুলি কয় মই তাকে ক'লো আৰু গ্ৰেভি ম'ম' বুলি। সেইটো খাই বোলে ভাল লাগে খাই পোৱা নাই। যেনেকে খাই চাব লাগিব ৰ এই পোহৰ ৰেষ্টুৰেণ্টতো বেছে গ্ৰেভি ম'ম' খাই পোৱাহে নাই আজিলৈকে খাব লাগিব আৰু এ এতিয়া কি কৰি আছ
এনেই এতিয়া আছো আৰু বাগৰি পেলাই গাতো বিশেষ এনেকে ভাল লাগি নাথাকে সে নহয় চব টাইমতে ভাত কেইটা খালো যে আকৌ মই খোজ কাঢ়িলো খোজঢ়ি ক লোক পেলাই স তই ফোন মাহি মাৰি আছিলি তাৰপিছতে মই গমেই নাপাওঁ নহয় অ ম ত পিছত পিছতে বিচাৰিলো দেখিছো দেখোন ফোনটো নটা মিচ কল মই বোলো হেই ভগৱান
নহয় ভূমিকম্প দিছিল যে গম পাও নে নাপাও ৰাতিপুৱা
কি ক মই গমেই নাপাও নহয়
হে
উম মই গম নাপাও
কিমানটামান বজাত চাৰে আঠটা নটামান বজাত নেকি ভূমিকম্প দিছে মই একে ভৰ খাই গলোগে সেইকাৰণে মই ঘৰত ফোন কৰিছিলো কি হল বোলো গম পালেই কি নাই তেতিয়া মায়ে নাই বুলি কৈ পেলাই ফোনটো কাটি দিলে মই বোলো কুধো কথাখিনি নাই ফোনে উঠোৱা নাই সেইটো কাৰণে মই ফোন মাৰিয়ে আছিলো, মাৰিয়ে আছিলো।
মই গম নাপাও দেই ভূমিকম্পৰ বিষয়ে। উম গম পোৱা হলে মই আপোন কৈলো হৈ চবকে থম মোৰ বৰ ভয় লাগে ভূমিকম কম্বলে
জানো এতিয়া মাক সোধোতেওচোন মায়ে কলে নাজানো বুলি। এয়াতহে বেছিকে দিলে নে কিয়েই নে বা। বৰ ডাঙৰকে দিছিলে কিন্তু। দুই মানে প পাঁচ ছেকেণ্ড মান দিছে। পাঁচ ছেকেণ্ডও নহ'ব। তিনি ছেকেণ্ড মান দিছে। কিন্তু মানে বহু গপচ কে হেৰিলাই থৈ গৈছে। চাল লৰা
অ, মই গমেই নাপালো নহয়।
এয়া মানে এটা মানে কাৰেণ্টৰ চক লাগিলে যেনেকে ঝাতকা এটা লাগে। তেনেকে মানে লৰাই দিছে আৰু দুই তিনি ছেকেণ্ডে, বেছি নহয় দেই। প্ৰথমতে মানে কিবা দবা কোবোৱা কাৰণে বা কিবা গাড়ী চলাৰ কাৰণে বুলি, ট্ৰেইন আহা বুলি ভাবিলো প্ৰথমতে। ওচৰতে আমাৰ ট্ৰেইন ৰাস্তাটো আছে যে। তাৰ পিছতহে গম পাইছিলো। হয় হ'ব দেচোন নহলে, এই আমাৰ মায়েও মাতি
অ মই পানী অকমানকে খাই লওঁগে বুজিছ। মই সময়টো মিলাই। ঠিক আছে দে।
উম, হ'ব দে।